হেল্ল'?
কি কৰিছা?
এনে বহি আছো। আপুনি?
কি চব্জি দি খালা? অ'' আমাক কি চব্জি দি খালা?
দালি বন্ধাকবি ভাজি কাচকল ভাজি
আহ কি বাজিলে? আহ! আহ!
খলে?
মাছ বনাইছিলো আৰু তিতা কাৰেলা ভাজিলো। তাৰ পৰা বিলাহী ট'প বনালো দালি বনালো অ', এই চব্জি সেয়া দিয়ে খালো আৰু
আহ!
তুমি ফুৰিব যোৱানে নোযোৱা?
নাই এতিয়া যোৱা নাই আমাৰ ইণ্টাৰণশ্বিপ কৰিব লাগিব যে কলেজৰ পৰা
অহ ক'তো যোৱা নাই ফুৰিব?
নাই নাই যোৱা নাই।
উম, মইও ফুৰিব যাওঁ ফুৰিব যাই ভাল লাগে। এ ল'ৰা ছোৱালী কেইটাই ফুৰিব কৈছে এই গৰম বন্ধ দিছে যে সেইটো কাৰণে বোলো ফুৰিব যাব লাগিব এদিন। স্কুল বহিলে আকৌ যাব নোৱাৰি না। তোমালোকৰ তোমালোকৰ দোকান দিয়ে না নিদিয়ে?
দিয়ে দিয়ে।
আহ হোটেলত কি কি বেচে হোটেলত?
ভাত মাছ মাংস
অ', অ' গোটেইখিনিয়ে বেছে অ', এনে কাষ্টমাৰ হয়নে নহয়?
হয় ফাস্তৰ কেইদিনমানো সোলোতে হোৱা নাছিল এতিয়া আৰু লাহে লাহে আহে।
অ', অ' বিক্ৰী হয় আৰু ন? অহ দে তেনেকে অ' তেনেকে গাৱৰ মাজত দিলে ইমান বিক্ৰী নহয় এই চাৰিআলি তাৰিলি দিলে বিক্ৰী হয় আহ।
মেইন টাউনতে আৰু।
অ', অ' অ' আৰু কলেজৰ সন্মুখত অ'
কলেজৰ সন্মুখত দিলেও বিক্ৰী হয় বিক্ৰী হলে ভাল আৰু ঘৰখন চলিব পৰা যায় তোমালোকৰ ল'ৰা ছোৱালী কেটা ঘৰৰ
আমাৰ ছোৱালী তিনিজনী লৰা নাই
লৰা নাই মা বা আছে ন অ অহঁ এনে ওচৰ ধৰি ল হ উম হেই ওচৰ চুবুৰীয়া এনে মানুহ ধৰি ল এ যোৱা অহা কৰে নে নকৰে তোমালোকৰ ঘৰত
আহে আহে চবে আহে
অ আমি আও এনে আবেলি সময়ত আৰু গোটেই খিনি মানুহ ওলাও বোৱাৰী জিয়াৰী গোটেবোৰ উলাওঁ অলপ এই এনেকুৱা পাঁচটা অ ভাল লাগে পাঁচটা ছটা বজাতে ওলাই ওলাই পেলাই এ ঘুৰিব আহো আহো ঘৰচৰ তালা মাৰি থৈ আহো আজি পোৱালি মোৰ বিশ্বাস মান না সেইটো কাৰণে ঘৰত তালা মাৰিলে অলপ দূৰত ওলাই যাওঁ আজি আহিম আহিম কে এই ঢেৰকনি মাৰিছে মাৰিছে বৰষুণো ধৰিছে ভয় লাগিছে পিছত ছোৱালীজনী কৈছে যাও দে কি হয় হৈ থাকি থাকিব বোলো সেনেকে এতিয়া সাহ কৰি পেলাই ওলাই আহিছো আৰু এতিয়া যেনিবা বৰষুণ নাই ঘূৰি যাব পাৰিম অ আহিলে আও ওচত অহ
বতৰতো কোলা কৰি আহিছে অ
এতিয়া নাহিলে ছটা বজাত আহক অ তেতিয়া ভাল লাগে মানুহবোৰ চব ঘৰ আহিব ভালো লাগে এতিয়া ইমান এতিয়া আহিলে বহুত অসুবিধা হয় না কাম কৰা মানুহৰ কাৰণে অসুবিধা হয় বা ফুৰিব যোৱা মানুহৰ কাৰণে অসুবিধা হয় বহুত অসুবিধা হয় উম তুমি আহিবাচোন এদিন আমাৰ ঘৰত তত
অ যাম দিয়ক অ অ অ অ যাম আপুনি আহিব
একুৱা লাগে তোমালোক
মোৰ ভালে লাগে গান থাকি মই ভাল পাওঁ
অ গাত মোক কি বেছি গছ গছনিয়ে ভৰা গাঁৱত টাউনত ভাল হাত টাউনত দোকান বজাৰ ভাল লাগে আমাৰ গাঁৱলীয়া জেগা আমি হলি টাউনতহে ভাল পাও আমি গাঁৱলীয়াত ইমান ভাল নেপাওঁ থাকি
অ আমাৰ আকৌ গাঁৱতে থাকি ভাল
অ অ অ অ সেইয়া তোমালোকৰ টাউনত থাকি থাকি অভ্যাস হ'ল যে সেইকাৰণে গাঁৱত
অ এতিয়া গাওঁ চওঁতে
এখল ভাল লাগে অ টাউনফালে গাঁৱত এটা কা ভাল লাগে গছ-গছ ছনি বতাহ বেছি পোৱা যায় টাউনত ঘোপ হৈ থাকে না ইমান বতাহ নালাগে সেইটো কাৰণে গৰমটো বেছি টাউনত গছ গছনি নাই যে অ আমাৰ ইয়াত আকৌ ধৰি লওক ভাল আমাৰ গাঁৱলীয়া জেগাত গছ গছনি বোৰ বেছি তোমালোকৰ খেতি খেতি বাতি কৰে নে নকৰে
অ নাই চব কিনিয়ে খাওঁ আমি খেতি নাই আমি কিনিয়ে খাওঁ চব।
তাৰ গাঁওত খেতি কৰা গৈছে এতিয়া প্ৰথম পতা আনিছোঁ। পতাহখিনি ধৰি লোৱা অ। হয় হয় হয়। আমি আকৌ পতা কৰিছো, অ অ হয় হয়। আৰু পতা কৰিছো যে পতা খিনি কটাৰ পিছত এতিয়া আকৌ হেৰি কঠিয়া পেলাই থৈছো। আকৌ ৰোৱনী আহিব ৰোৱা পুতিম ধৰি লওক আমাৰ গাঁৱলীয়া জেগাত ভাল আ। খেতি বাতি কৰা যায় খোৱা বোৱা যথেষ্ট আমদানি হৈ যায়। তোমালোকৰ তাত ধৰি লও অকমান নাটনি বস্তু তো বোৰ ইমান বিচাৰি পোৱা নাযায় না চব কিনা। শাক পাচলিবোৰ অ হয় অ। আহ।
চাহ খালে?
অ চাহ খালো খাই মানে এবাৰ বোলো ফুৰিব শুই আছিলো ভাত পানী খাই দুটামান বাজিতে শুলো টোপনি আহিলে। তাৰাপ এতিয়া বোলো পাঁচটা বাজি গ'ল অলপ ওলাই যাওঁ ৰ বোলো আবেলি হৈছে। ভাল লাগে ওলাই আহিলে ভাল লাগে দিনতটো ঘৰতে থাকো। এবাৰ ওলাব নোৱাৰো কাম বন কৰি ইটো সিটো কৰা তাৰাপে বোলো ৰস এবাৰ ওলাই যাও ছোৱালীজনীক কৈ পেলাই এবাৰ ওলাই আহিছো।
আহ। ইমান গৰম দিছে আজিও আমাৰ দোকান আছে হোটেল।
হেল্ল'
হেল্ল'
কি কৰে?
দোকান দিয়ে।
অ দোকানে দিয়ে ন অ অ অ। অ এনে বেলেগ কাম নকৰে ন।
বেলেগ নাই আগতে মানে গাড়ী চলাইছিল তাৰপিছত বেলেগৰ গাড়ী আৰু। ত এই বংশতে থাকে। কে ন হিংসা মানুহ সেইবিলাকে মানে ড্ৰাইভাৰৰ এই মানে মালিকনীজনী কিবা কিবি লগালে আৰু সেইকাৰণে ই নকৰে। ছাব্বিশ বছৰ মান গাড়ীয়ে চলাইছে।
আহ অ অ আহ। অ নিজৰ গাড়ী হ'ব লাগে ন লোকৰ গাড়ী চলালে লচ হয় দে নিজৰ গাড়ীখন হলে অ পইচা কেইটা নিজৰ হয়। বহুত সুবিধা হয় চলিবৰ কাৰণে সুবিধা হয়। লোক গাড়ী হলে বহুত অসুবিধা ইমান কষ্ট কৰি সিহঁতকে দিব লাগে। মানুহে যে কয় লোকৰ লৰা ছোৱালীয়ে পালা গৈছে তেনেকুৱাহে হয়। কষ্ট আছে তো গাড়ী চলোৱা অ অ অ। দে দোকান দিছে সেইটোয়ে ভাল হৈছে দে যিকিটা পাই নিজৰে হব। ধৰি লও অকমান গৰম দিনত কষ্ট হয় আৰু গৰম বেছি নাই এনে গেছতে বন বনা নাই নাই চৌকা লৈছে গেছতে অ এতিয়া আকৌ তেতিয়া হলে ডাঙৰ ডাঙৰ হেৰি চিলণ্ডাৰলাক এই চৌকা বিলাকো আছে। নহয় ডাঙৰ ডাঙৰ লয় মাইকী মানুহ অ বনোৱাতো আৰাম হয় নহয় ভাল লাগে আগতে একে চৌ কাত বনাই মানুহৰ অৱস্থা নাইকিয়া হৈ যায় বেয়াই লাগে মাইকী মানুহ কাৰনে। এতিয়া মানে গেছ চলোৱা পৰাই অলপ মানুহখিনি অলপ ৰেহাই পায় হোটেলত অনাব। বনাইে থাকিব লাগে কাষ্টমাৰ আহিয়ে থাকে। গৰম দিনতে অলপ ভালে বনাই পেলাই অলপ থব পাৰে ধৰি লও দুই তিনি ঘন্টা ঠাণ্ডা দিনত তুলনা লগত তে বনাই দুই মিনিটত দিবই লাগে তেতিয়া বহুত অসুবিধা হয়
হয় আকৌ ইমান গৰম আমাকে চৌকাত বনালে কেনেকুৱা লাগে
অ অ
ইমান গৰম দালত
আহঁ উম আমাৰ ছোৱালী এজনীয়েেতো কেতিয়াও চৌকাত নবনায় একদম মৰি গ'লেও নবনায় গেছ গেছতে বনাব অ
ত বনোৱাৰ পিছত বাচনাজিব টান লাগে খোল বাচন
অ অ আহ ডেক্চিবোৰ নেমাজে বাচন নামাজে ডেক্চি বাচন মাজিলে মানে ডেকচি কেৰাহী একদম নামাজে থৈ দিব মূলৈ আকৌ মই মাজো অ মই যে এইকেইদিন চৌকাতে বনাই আছো গেছত বন নে চৌকাত বনালে অলপ ভাল লাগে শাক চব্জি খিনি খাই ভাল লাগে অ গেছত ইমান ভাল নালাগে যে উম মাছ মাংস বনাইো ভাল লাগে
অ
সেইটো কাৰানে এইকেইদিন চৌকাতে বনাই আছো শৰিসেৰো অভাৱ নাই একদম আমাৰ হেৰিত বাৰীত বহুত খৰি এনেই খৰিবিলাক পচি গৈছে সেইটো কাৰণে বোলো ভাতকেইটা টকা খিনি ইয়াৰ বনাই দিয়াই ভাল ৰাতিপুৱা সময়ত অসুবিধা হয় ৰাতিপুৱা গেছত বনা কুকাৰত বনাওঁ বাপেক এটা কামত গুচি যায় না সেইটো কাৰণে কুকাৰুতে বনা ৰাতিপুৱা কাৰণে ভাল আহ এনে গধূলি আৰু ৰাতি দুপৰীয়া এনে হেৰিত চৌকাত বেছিভাগ বনাওঁ
অ
ঠাণ্ডা দিনত বনালে ভাল লাগে জুই পোৱাও হয় বনোৱা হয় আহ এতিয়া গৰম দিনত অলপ অশান্তি গৰম লাগে বহুত কষ্ট হয় এ তেনেকে বনা সবিলাক লোকে অ অ কিছুমান ইমান মানুহ আকৌ আছে নহয় খোজে সৈবিলাক লোকক দিয়া সলনি নিজে বনোৱাই ভাল ময়ে দিম মোকে অলপো ভাল নাপায় পাই উম এইখিনিৰ পৰা সেইখিনি যায় আকৌ লোকক কথা কব সেইটো কাৰণে নিদিয়াই ভাল উম
এ ইয়াত শুনিব এতিয়া তাতৎন কৰিব সেইকাৰণে মই ভাল নাপাওঁ গাও কেতিয়াবা
আহ অ অ অ অ অ হ'ব দে তোমাৰ কিবা কাম চনে কৰিলোৱা আৰু অলপ পিছত মাৰিম হা
অ অ অ
তুমি ৰাখা এতিয়া
উ